নমস্কাৰ।
অঁ দাদা নমস্কাৰ, কওঁক?
কি খবৰ?
এ ভালেই দিয়ক, আপোনাৰ?
আছোঁ আৰু দিয়া।
অ অ তাকে।
পিছে ঘৰৰ খবৰ ভাল।
ঘৰৰ ভালে ভালে তোমালোকৰ ভাল।
ভালেই ভালে।
অ অ তাকে।
পিছে এতিয়া পঢ়ি আছে নে কি কিবা।
মই এতিয়া তোমাৰ অ এই এফালে ডিগ্ৰী কৰি আছিলোঁ।
অ।
তাৰপিছত আকৌ ঘৰতে বক্সৰ বিজনেচ আছে।
পিছে তুমি ডিগ্ৰী কিহৰ ওপৰত লৈছা মেজৰ।
কোনে মই মেজৰ।
উম।
মই ইকনমিক্স, পলিটিকেল ছাইন্স আৰু জ'গ্ৰাফিত লৈছিলোঁ।
পিছে তুমি মেজৰ যে লৈছা ছাবজেক্ট কেইটাত।
অ অ।
পিছে তুমি কোনটোত সহজ পাইছা পঢ়িবলৈ।
জোগ্ৰাফি।
অ পিছে তাত প্ৰেকটিকেল কিমান মান থাকে।
তাত প্ৰেকটিকেল থাৰ্টি।
উম।
থাৰ্টি টুৱেণ্টি তেনেকে দিয়ে আৰু বহুত ভালেই লাগে বাৰু বাকী তুমি কি কৰি আছা।
মই এতিয়া বিশেষ একো কৰা নাই।
বিশেষ একো কৰা নাই ন?
অ অ।
ভাবি আছোঁ কিবা এটা কৰিম বুলি।
অ বাৰু ভাবি আছা ভাবি থাকা।
অ পিছে তুমি কি বুলি কয় প্ৰেক্টিকেল থাৰ্তী আহে বুলি ক'লা ন? আৰু কি কি কৰিব দিয়ে চাগে প্ৰেক্টিকেলত?
প্ৰেক্টিকেলত তোমাৰ এনেকুৱা ধৰ অসমৰ ভাৰতৰ মেপ বোৰ আকিব দিয়ে। তাত ধৰ ক'ত তোমাৰ তৈলক্ষেত্ৰ আছে ক'ত কেনেকুৱা মাটি পোৱা যায় আলতীয়া। লেতেকা ৰঙা বালিয়া এইবোৰ মানে তোমাৰ ধৰক ক'ত ক'ত এইবোৰ জোগাবোৰ চিন দি পেলাই তাত মানে লিখিব লাগে তাৰ পিছত আমাৰ নদীত কি কি মানে কি কি আইৰন থাকে মানে কি? কি পদাৰ্থ থাকে সেইবোৰ মানে ধৰ উলিয়াব লাগে আৰু।
উম।
তেনেকুৱা। ভালে লাগে বাৰু গছ বনৰ এইবোৰ কথা মানে চব প্ৰকৃতিৰ কথা নেচাৰেল চব।
উম পিছে তোমালোকৰ এইফালে পৰিৱেশ কেনেকুৱা?
আমাৰ এইটো চাইদে গাঁৱলীয়া পৰিৱেশ ভালেই ইমান অ মানে মহা চোৱা মানে এইটো যোনটো পলিউচন হৈ থাকে সেইটো নাই আৰু মানে ধুনীয়া তুমি মানে চহৰতকৈ আমাৰ গাঁৱত আহিলে তুমি ভাল পাবা মানে চাৰিও দিশে তোমাৰ গছ গছনি আছে নদী আছে। মানে মানে তোমাৰ ধৰ এতিয়া চহৰত গ'লে তোমাৰ ধৰ যেনেকে তোমাৰ হোটেল-চোটেল তোমাৰ এইবোৰ কল কাৰখানা পৰা ধোঁৱা-চোৱা বোৰ, এতিয়া গৰমটো বেছি হয় নে, এতিয়া গৰমত আৰু গৰম, অ', এতিয়া আমাৰ ইয়াত মানে তেনে কোৱা নহয় আৰু, মানে বহুত চাৰিফেলে কলচোন তোমাৰ বোলে ঘৰত বহি এলাহ লাগিছে, তুমি চাইডলৈ ওলাই গৈ তাতো বহিব পাৰা, তেনেকুৱা মানে, চাইও পিনে গছ-গছনি ধুনীয়া আৰু। বতাহ চটা এনিতাইম মাৰি থাকে, মানে তোমাৰ ধৰক গেছ-চেছ যদি খতম হৈ যায় একো অভাৱ নাই, খৰি লগতেই থাকে। মানে তেনেকুৱা আৰু একো অভাৱ নাই আৰু ধুনীয়া। অ', মানে বহুত ধুনীয়া আৰু।
উম। পিছে তুমি আবেলি সময়ত ফুৰিবলে বা এনেকে ওলাই ক'ত যাবা পিছে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?